অ মই শুনিছো, তুমি শুনিছে নে?
শুনিছোঁ। কি কি কৰি আছা?
এ অলপ মানে ঘৰতে আছো বহি আছো। এ বতৰ মানে বৰষুণ বৰষুণ দি আছে আমাৰ পানে।
উম আমাৰ পেনেও বৰষুণ দি আছে।
হয় নেকি?
উম।
অ আমাৰ বৰষুণ তোমাৰ ডাঙৰ নহয় সৰু নহয় মানে কিনখিনীয়া বৰষুণ।
এ এনেকুৱা একে একে কিন কিনিয়াই বৰষুণ দি আছে ডাঙৰ বৰষুণ দিলেতো ভালেই, ঠাণ্ডা পৰি যাব।
ডাঙৰ বৰষুণ দিলে ভালতো হয় কিন্তু বানপানী হৈ যায় যে।
উম একফালে ভাল হলে একফালে বেয়া হয়।
অ ঠিকেই ক'লা। একফালে ভাল হয় একফালে বেয়া হয়, আৰু এক
বানপানী নহল হয় আমাৰ নিজৰ কাৰণে বান- পানী হয় বানপানী নহয় হয় আমাৰ নিজৰ কাৰণে বানপানী হয়।
সেইটোতো ঠিকেই কলা, আমাৰ নিজৰ কাৰণে হয়। যিকোনো বস্তু নিজে সেই কাৰণে হয় ন, আমিহে সমস্যাটো বাধাও।
আমি সমস্যাটো বাঢ়াও আৰু পিছত আমিয়ে সমস্যাটোত পৰো।
হয় হয়, আমি সমস্যাটো বঢ়াও আৰু আমিও আমি মানে বিপদত পৰো।
উম তেনেকুৱা, বাকী কিবা খালানে?
বাকী কিবা খুৱা নাই বাৰু এতিয়ালৈকে, তুমি কিবা খালানে?
হয় হয় চাহ খালো ৰবা, চাহ আৰু তেনেকুৱা বিস্কুট খালো ৰবা। চয়াস্তিক, বিস্কুট, চানা তেনেকুৱা মানে খালো।
অ মই অলপ দালিয়ে বনাই আছিলো খাবৰ কাৰণে।
ডালিয়া?
ডালি আহ।
ভাতৰ লগত?
অলপ গাখীৰৰ লগত।
অ দালিয়া - দালিয়া মই দালি শুনিলো।
হহ নহয় ডালিয়া - ডালিয়া।
খাব লাগ খাব লাগে।
অ মই ভাল পাওঁ ডালিয়া, তুমি খুৱানে ডালিয়া?
খাও খাও। ৰাতিপুৱা টাইমত খাও কেতিয়াবা, উম। এ মানে মোৰ বেছি কুঁ ক কলেজ থা কলেজ থাকিলেতো ভাত খাব মন নাযায় ন, এই তোমাৰ দালিয়া খাই যাও বা কৰ্ণফ্লেস খাই যাওঁ তেন্ত তেনেকুৱাই।
হয় নেকি? অ। মইতো বেছিভাগ দালিয়ে, অ মই শুনি আছো তুমি শুনি আছা নে?
নৈচ নৈচ আহি আছে অ, শুনি আছো শুনি আছো।
হয় নেকি? অ কি বোলে দালিয়টো মই খাই কে বেছি ভাল পাওঁ, আগৰ পৰাই মানে দালিয়াটো খাই থব। আৰু তাৰপিছত তোমাৰ ডালিয়াতো খোৱা যায় আৰু মোৰ ভাল লাগে আৰু। কি কওঁ আৰু কালি বিষয়ে কব নোৱাৰো আৰু।
টেষ্টটো বঢ়িয়া লাগে টেষ্টটো।
টেষ্টটো গাখীৰ লগাত বনোৱা বস্তুটো টেষ্টো ঠিকে লাগিব না।
উম মই দালিয়া খাও। তাৰ পিছত কৰ্ণফ্লেক্স খাও তাৰ পিছত এ বহুত কিবা - কিবি খাও চাটোৱা খাও।
চতটো মোৰ ফেবৰেট হয়। তাৰ পিছত ত মই একম বহুত খাইছিলো। তেতিয়াই মানে চাদটোতো খাবলৈ কমাই দিলো।
এ এতিয়া নাপায় অ গ এ এ ইয়াতে নাপায় বেছি। অসমত নাপায় বেছি।
উম মাত থাকে, অ এইটো চাকতো ক'ত পোৱা যায় বেছিকে?
গাঁৱত গাঁৱত গাঁৱত।
অ গা এই তোমাৰ এল পি স্কুলৰ যে সৰু - সৰু ল'ৰা - ছোৱালী যে থাকে।
হয়।
হেহঁতক হেহঁতক দিয়া যায় যেনেকে ছাৰটোত
উম ইহঁতো দেখা নাই কি বল আমাৰ চাই বেছি বল হয় ইহঁতৰ।
উম সৰু - সৰু ল'ৰা - ছোৱালী মানে তোমাৰ চাদটো খাই থাকে নহয়।
ছাতটো খাই খাই এক এ এক একদম এনে বল হৈছে ন বাপৰে বাপ এহঁতৰ হাৰ্দি মানে বেলেগ টান। মানে এতিয়া তুমি ভা চাবাচোন গাঁৱৰ মানুহে বে বেছি কিন্তু ছাতটো খায়। এ অনবৰতে ছাত টো আ আজি বোলে কি খাইছা এ ছাতটো খালো ৰ'বা, কালি বোলে কি খাইছা এ ছাত টো খালো ৰ'বা খে খেতি কৰিব যোৱাতেও ছাতটো খাই আহি কেনেও ছাতটো খাই এনেকুৱা মানুহ আছে।
ভাল লাগে ন তোমাৰ যি
হা অ, প্ৰ'টিনৰ বেছ প্ৰ'টিনৰ বেষ্ট প্ৰ'টিন বেষ্ট এইটো।
উম, প্ৰ'টিনৰ কাৰণেও বেষ্ট আৰু তোমাৰ খোৱাতো বহুত ভাল।
বহুত খোৱাত ভাল বহুত খোৱাত আ আৰু তোমাৰ বুট দি বনাই ন?
অঁ কিবা এটা বঢ়াই।
বুট দি বনাই চাগে ন মইটো এইটোয়ে বুট বুটটো গুড়া কৰি বনাই নেকি?
অহ বুটটো মই ব মই বেলেগ শুনা পাইছিলো, নহয়। নাই মই বুদ্ধি বনাই বুদ্ধি বনাই এ হে হে মইনো কিনো বুদ্ধিয়ক।
উ তাকেটো বুট দি বনাই বুলি কৈছোঁ বুট দি কাবলী বুট।
আমাৰ বুদ্ধি অ বুট দি বনাই তুমি ঠিকে ক'লা। বুট দিয়ে বনাই নেকি আৰু কিবা কিবি মিলাই এক্সট্ৰা বস্তুও মিলাই।
হয় হয়।
অঁ মিক্স কৰে হয় মিক্স কৰে মানে তোমাৰ বহুত মানে কিবা কিবি দিয়ে আৰু ভাল কৰিব কাৰণে টেষ্টি কৰিব কাৰণে।
কাৰণে দিয়েটো। এতিয়া তোমাৰ ছাতটোতো যদি কিনিব যোৱা ন চব মলতে পাবা। চব মলতে পাবা বাত আকৌ পেকেট চিষ্টেম পাবা খোলা চিষ্টেম নোপোৱা। যদি ক'তো পোৱা ন পেকেট চি
হয় নেকি?
গাঁৱলীয়াতে পাবা তুমি খো খো খোলা চিষ্টেম তুমি গাঁও এৰিয়াতে পাবা। ভিতৰুৱা গাঁৱৰ ওচৰত।
অঁ। ভিতৰুৱা গাঁও অঞ্চলতে
তেওঁলোকে মা নে নি নি নিজে ঘ ঘৰত বনাই কেনে বিক্ৰী কৰে ন। এইটো বিক্ৰী কৰা বস্তু টো কিনি কেনে আৰু পেকেটিং কৰে।
ছাতটোতো খোৱা ভাল তোমাৰ। শৰীৰৰ কাৰণে ভাল তোমাৰ অঁ মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে ভাল। সিহঁতে মানে বেছি চোবাব নোৱাৰে নহয় দাঁত চাঁত নাথাকে, দাঁত চাঁত নাথাকে সৰু সৰু মানে সেইকাৰণে আৰু চাবু দানা খাই পাইছা নে তুমি? চাবু দানা চাবু দানা কেতিয়াবা ট্ৰাই কৰিছা নে?
চাবু দানাটো তোমাৰ সৰু সৰু গোল গোলকে থাকে যে চাবু দানা। বা খোৱা নাই চাগে তুমি? পাইতিকে অ চাবু দানা টেষ্টটো তোমাৰ একো নায়ে। মিঠাও নাই এ একো নাই মানে ভাতৰ
খাইছো মানে এক দিনে এক দিনে খাইছো চাগে এক একবাৰেই খাইছো ছো চাগে সেইটো একবাৰেই ট্ৰাই কৰিছিলোঁ চাগে ভাল নালাগে।
এ তোমাৰ টেষ্টে নাথাকে ভাতৰ নিচিনা। এই বুঢ়া - বুঢ়ী এইজ এড মানুহৰ কাৰণে আৰু তোমাৰ সৰু - সৰু ল'ৰা - ছোৱালীৰ কাৰণে সেইবোৰৰ কাৰণে চাবু দানাটো বেষ্ট হয়।
তুমি এ এ এইটো খাইছা ন চাল চাউল ভাজি কেনে
অচ অ মই চাউল ভাজিকে একবাৰ খাইছিলো তোমাৰ, কিবা বোৱা নাছিলে কিন্তু মনত নাই, খা খোৱাটো খাইছিলো এইবাৰ অহ। আৰু চিৰা ভাজি কে খাইছা নে? চিৰা ভাজি কে খোৱা নে চিৰা? চি ই বে ই ভ কি ভাল লাগে ন তোমাৰ? অ ভাজিকে খাব কাৰণে ইমান ধুনীয়া লাগে চিৰাটো মই মানে মই চেনি দি কিবা ভাজে কেতিয়াবা নিমখ দিকে ভাজে ন? এই গৰম - গৰম খাব লাগে ইমান ধুনীয়া মানে। কেনেকুৱা সোৱাদ।
বিৰাট
তোমাৰ হুম কি কলা? এ নকবা বিৰাট ভাল লাগে, চিৰা মানে এনে তেলত ফ্ৰাই কৰিলে আৰু নি নিমখ দিব লাগে, অ অলপ নিমখ দিব লাগে ই আৰু ভাল লাগে।
দোকানৰ চিৰা এটা পেকেট পাই ন তে তে তেনেকুৱা চিৰা দৰে পেকেট হৈ যায় মানে চিৰা হৈ যায়। তেলত ফ্ৰাই কৰিলে, অলপ লাহেকে মানে গেছটো কমাই দিলে
উম দোকানৰ নিচিনা হৈ যায় আৰু তোমাৰ সেইটো কৰিব লাগে চিৰাত নিমখ নহলে চিনি দুটাৰ ভিতৰত এটা সোৱাদ দিব লাগে বা নকবা। ইমান ধুনীয়া লাগে যদি তুমি পিঁয়াজ - চিঁয়াজ তুমি পিঁয়াজ - চিঁয়াজ কাটি খাবা ন তেতিয়া নিমখ দিবা নহলে তুমি চাহৰ লগত খাবা। তেনেহলে তুমি এ চেনি দিবা, ইমান ধুনীয়া লাগে নৰ্মেল মানে চিৰা নালাগে, তুমি যেতিয়া বনাবা নহয় এনেকুৱাকে নৰ্মেল চিৰা নালাগে। মান খাই থাকিবও মন যায় তেনেকুৱা চিৰাবোৰ। খাই থাকো আৰু ঘৰত আৰু বনাই কেতিয়াবা। অ মানে কি আৰু তোমাৰ ইদানান চিৰা খালে ভোক অলপ কম লাগে। পেটটো ফুল থাকে পানী খালে মানে।
উম অহ। মই যে কাবলি বুট যে আছে চ কাবলি বুট
অ।
কাবলি বুটৰ চানাও ঘৰত বনাই পাইছো মানে বুটটো - বুটটো যে দোকানত যে কিনিব পাই চানা টাইপ
হয়।
এইটোও মই মাজে - মাজে ঘৰত বনাও।
হয় নেকি? মানে মইটো তেনেকুৱা বনোৱা নাই মানে মইতো তেনেকুৱা বনোৱা নাই? মানে এইটো বুট যে নৰ্মেল বুট সেইটো বুট কি কৰো মই, আ তোমাৰ আনো আৰু ৰেড চিলি অলপ নিমখ দিকে আৰু ওপৰ ওপৰ নেমু এটা টিপি দে কেতিয়াবা খাওঁ ইমান বঢ়িয়া লাগে। খোৱা যায় আৰু ভাল লাগেতো।
সাত বঢ়িয়া
তোমাক কৈ আছ মোক ভোক লাগে, তোমাক কৈ কি মোক ভোক তে লাগি গল এনেকুৱা মই অলপ পিছত বনাইে কে খামেই বাৰু হুহ হু, এ ভুক কে লাগি গ'ল তোমাক ইমান ধুনীয়াকে ক'লা নহয়? আৰু তাৰপিছত খোৱা যায় ন এইবোৰ আমাক আ আ শৰীৰৰ কাৰণে। শৰীৰৰ কাৰণে বিৰাট ভাল হয় এইবোৰ বুট কাবলী বুট সেইবোৰ চাটো হা বহুত ভাল। উম ফেট লচ কৰে আৰু তোমাৰ এ ষ্টেমিনাৰ বঢ়াই মানে সেইবোৰৰ কাৰণে ভাল হয়। দিয়া ঠিক আছে দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল ইয়াৰ বিষয়ে পিছ অ ইয়াৰ বিষয়ৰ পিছত ভালকে কথা পাতিম দিয়া।
আহ ঠিক আছে ৰাখিছো, আহ ৰাখিছো।